হেল্ল'।
হেল্ল' কি কৰি পুণ ভাই আছ
হেল্ল'।
হেল্ল' শুনা নাই নেকি?
শুনচো।
হেল্ল'। হেল্ল' শুনা পাইছা এতিয়া? শুনচানা নাই লৈ
শুনা পাইছো এ অ', বুলি কৈ আছো দেখোন।
হে কি বুলি কয় কৰিছা?
এনে আছো।
অহ, বাকী খবৰ ভাল?
অহ, খবৰ ভালেই দিয়া। তোমাৰ ভাল?
ভাল, ভাল। বাকী ফুৰিব যাব লাগিছিল কৰবাত এদিন।
অ', হয় নেকি ওলাবা।
ভাবিছো ক'ত যাব পাৰি, ভাল পিকনিক স্পট কি আছে?
আমাৰ ফালেটো নাই।
অ', সেইটো সেই বুলি নহয় আৰু এনে তোমাৰ কোনফালে আছে? শ্বিলঙৰ ফালে যাব পাৰি?
অহ, পাৰি এতিয়া ইয়াতে বহুত গৰম নহয় শ্বিলঙতে যাব লাগিব।
তুমি শ্বিলঙৰ ক'ত ক'ত যাই পাইছা
মই শ্বিলঙত অকল শ্বিলঙতে যাই পাইছো
অকল শ্বিলঙতে চেৰাপুঞ্জীত যায় পোৱা নাই
অ মই চেৰাপুঞ্জীতে যাই পাইছো
আহ ঠিকে আছে বাৰু শ্বিলঙত এনেই যাব লগা জেগা বহুত আছে শ্বিলঙত
আছে
গলে আকৌ তাতে গোটেই চাব লগা হলে আকৌ বহুত দিন লাগে ম ধৰি লোৱা এসপ্তাহ মান থকাকে যাব লাগিব তেতিয়াহে গোটেইখিনি মানে কভাৰ কৰিব পাৰিবা
ছুটি নাপায় নহয়
অ ওচৰতে ক'বাত যাব পাৰি সেইদিনা হেৰি গৈছিলো নহয় মই এই কি কয় তোমাৰ এইফালে বগামাটিৰফালে গ্ৰাছলেণ্ড
তাত গৈছিলো ফুৰিব
ভাল লাগে না জেগাটো
অ তাতো ভাল লাগে ধুনীয়া জেগা তোমাৰ সেয়া অ অলপ ভিতৰলৈকে যাব লাগে একদম লাষ্টত ভূটানৰ ভূটানৰ ওচৰতে আৰু তাতে তোমাৰ পাহাৰৰ ওচৰত এ নিজৰা এটা আছে তাৰ পৰা পানী বিলাক আহি থাকে ঠাণ্ডা ঠাণ্ডা পানী গছ চছ ইমান নাই খালিকে
অল পানীয়ে তাত
মই যাই পোৱা নাই নবাত যাব লাগিব এইবাৰ
অ কেনেকুৱা আৰু এটা জোগা আছে চৰল পাৰা বুলি নাম শুনিছা
আহ নামটো শুনিছো
অ সেনেকুৱাই জোগাটো কিন্তু চৰল পাৰতকে মানে এ ইয়াৰটো বেছি ভাল লাগে বেছি ধুনীয়া হয় ইয়াৰ টো মানে সেই আৰু এনে দেখা দেখা মতে আৰু মোৰ সেনেকুৱা লাগিছে আৰু ইয় টো বেছি কি ধুনীয়া যেন লাগে
অহ বাকী আৰু আৰু ক'ত ক'ত যায় পাইছা তুমি
মই মই আৰু কতো যাই পোৱা নাই
নগলে কেনেকে হব যাব লাগিব কৰ'বাত কৰ'বাত
অ ঘৰৰ পৰা যে যাব নিদিয়ে নহয় কাৰণে নাযাও
যাব নিদিলেও যাব লাগে ফুৰিব লাগে ফুৰাত মাজে মাজে ফুৰিলে মন চনো ভালে থাকে
কৰিব লাগে কিন্তু তোমালোকৰ ভাল লৰা মানুহক ইমান স ই ইমান সেই নকৰে ন ঘৰৰ পৰা কিন্তু আমাক যাব নিদিয়ে নহয়
সেইটোতো সদায় সদায় থৰেনা যাব দিছে সদায় সদায়হে গলেহে কব যদি বহুত দিনৰ মূৰত এদিন যোৱা তেতিয়া নকয় নহয় সেইটো
আমাক বহুদিনৰ মূৰত এদিনো যাব নিদিয়ে
কিয় যাব নিদিব দিব যাব নিদিয়াকে শ্বিলং গৈছিলা
শ্বিলং মই এই ফুৰিব যোৱা নাছিলো
কিয়
এক্সচনত হে গৈছিলো কলেজৰ পৰা
অ আচ্ছা
তাৰ পৰা আহি কিনে মানে মাৰ্ক আছিল তাতে
কলেজৰ কলেজৰ পৰা নিশি ছিলে আৰু নেকি
কলেজৰ পৰা নিয়া নাই মানে আমাৰ চিলেবাছত আছিল এক্সকাৰচন। কিন্তু চিলেবাছত আছে কিন্তু পইচা চইচা নিজৰ গৈছে আৰু
অ ত তাৰে কি তোমাৰ ফটো চটো চাবমিত কৰিব লগা হৈছে
অ'
আচ্ছা ঠিকে আছে বাৰু
এক্সপাৰনৰ নামত নিচে কিন্তু আমি ফুৰিছো আৰু
টিলঙৰ এটা বলষ্টাইক বুলি
টো মোৰ মনত নাই নাম বিলাক
কেতিয়া গৈছিলা কিমান ব কিমান কিমান চনত গৈছিলা?
এ হ'ল দুবছৰ মান হ'ল দিয়া
অ শ্বিলঙত এটা বুলষ্টেক বুলি জোগা এটাৰ নাম আছে আছে জাগা এটা শুনি শুনিছা নামটো
উম মনত যে নাই
মনতে নাই নেকি, বুলষ্টেক বুলি জোগা এটা আছে। সেইটো তাতে গলে মানে এ ফাৰ্ষ্টতে উ মানে গোটেই মানে ডেষ্টিনেচনটোলৈকে তোমাৰ গাড়ী লৈ যাব নোৱাৰি তাতে আধালৈকে যায় তাত মানে গাড়ী চাঢ়ি থৈ কিনে তাৰে পৰা মানে বহুত খিনি মানে ধৰি লোৱা এক ঘন্টা মান ৰাস্তা মানে খোজ কঢ়ি তলত নামি যাব লাগে
উম
তাৰ পিছত মানে নামি যাওঁতে এক ঘন্টা লাগে, আৰু উঠি আহোতে আকৌ ডেৰ ঘন্টামান লাগে। ত এই তাতে এনেই যাই ভাল লাগে কিন্তু তাতে। মই সেনেকে যাই পোৱা নাই, যাম বুলি ভাবি আছো। ৰিলচত দেখা পাইছো আৰু
অ'
তাতে তলত যায় বঢ়িয়া মানে নদী চদী আছে, জংঘল জংঘল আছে, মানে তাতে আগতে হেৰি এই আগতে মানে তাৰে মানুহ বিলাকে সে- প পাৰত গৰুচৰাব নি সেইকাৰনেে মানে জোগাটোৰ নাম বুল্স বেক বুলি খুছিয়ে তেতিয়া
এবাৰ গ'লে কব মৰিও যাম
ক নো যোৱাই ন কোৱা এ যাব নিদিয়ে মোক ঘৰৰ পৰা সেনেকে ক'বা তুমি পিছত
অ সুধিব লাগিব হেল্ল
বা তাতে নোযোৱা যদি হেৰি ফালেও যাব পাৰি, এই কি বুলি কয় জয়ৰা ফালে, পানী মৰ কিন্তু দূৰ আছে সেইফালে। আকৌ আমি যদি ঘৰৰ পৰা যদি ৰাতিপুৱা পাঁচটা মানত ওলাই যাওঁ তেতিয়াাহ'লে তাতে যাই পাওঁতে মোটামুটি ছয় সাত আ
বাৰটা চাৰে বাৰটা বাজবেই তাল লকে যাই পাওঁতে তাৰে পিছত আকৌ তাতে থাকি কি পানী, পানী আছে তাত। পানীত নামি চামি কিবা খাই লৈ আহাৰ লকি ঘৰ আহি পাওঁতে ৰাতি নটা চাৰে ন দছটামান বাজিব আৰু। তাকে। মানে সেনেকুৱা জোগাত গ'লে মানে এ হয়তো অকলে যাব লাগে আৰু যদি ডাবুল যোৱা যায় তেতিয়াহ'লে মানে এৰ মানে দু ডাবুল গ'লে মানে দুজনে মানে সেয়া গাড়ী চলাব পৰা মানুহ লাগে। তেতিয়া ভাল। নহ'লে মা মানে অকলে চলালে এ গা চা বিষাই যায় সেইকাৰণে মই তোমাক লৈ নাযাওঁ তাতে গ'লে।
কোনে লৈ যাব আকৌ?
তোমাক লৈ গ'লে আমি বাইক লৈ যাব নোৱাৰা বেলেগ গাড়ী লৈ যাব লাগিব।
উম।
এই ৰ'বা এক ছেকেণ্ডত ৰ'বা। বাকী তুমি হেৰিত গৈ পাইছা খামৰেংগা? নাম শুনিছে খামৰেংগা বিল। খামৰেংগা বিলৰ নাম শুনিছা?
নাই।
শুনা নাই, এনে ৰিলচত দেখা নাই নেকি?
নাইদেখা।
খামৰেংগা ভিল তোমাৰ হেৰি ফালে আছে, এ নাৰেংগী চিনি পোৱা?
উম।
নাৰেংগী পাৰ হৈ পালে তোমাৰ পানী খেতি পাৰ হৈ তাৰে পৰা আগত তাতে মানে তোমাৰ বহুত ভাল লাগে ডাঙৰ বিল এটা আছে আৰু মানে এতিয়া এ তাতে মানে নতুনকে মানে হেৰিটো হৈছে আৰু এ হেৰি কি বুলি কয়টো মানে তাৰে গাঁৱৰ মানুহ বিলাকে কিবা কিবি মানে দোকান দিছে তাতে মানে তোমাৰ অহ, আম চাম এ সিহঁতৰ মানে সেইখিনি জেগা মানে অলপ গাওঁ গাওঁ টাইপৰ হয় তাতে মানে আম চাম গছজাত থাকে। ত' তাৰে গাঁৱৰ মানুহে মানে আম চাম এইবিলাক গছৰ পৰা আনি পেলাই মানে এ কাটি চাটিলে মানে বিকে আৰু তাতে। এতি পুৰা কটিছে যি বনাই জননাই পেলাই দিয়ে আম কিবা কিবি এ বহুত বস্তু তাতে মানে এ ভাল লাগে তাতে যায় যোৱা নাই যাম যাব ইচ্ছা আছিল গ'লে মানে এইকেইদিনতে যাব লাগিব মানে পিছত মানে এইটো চিজন যোৱাৰ পিছত আৰু সেইবিলাক দোকান বিলাক বন্ধ হ'ব।
উম।
ভাল লাগিল তাতে বঢ়িয়া তোমাৰ বিলটোৰ বিলটো আছে সন্মুখত তাতে গছ চছ বিলাক আছে চাইয়া জেগা বতাৰ চতাৰ দি থাকে তাতে সেইবিলাক আম চাম কিবা কিবি কাটি দে সেইবিলাক খাই মজা লাগিব। যাবা নেকি?
উম, যাম।
দিয়া কোনদিনা যোৱা ক'বা পিছে।
উম, হ'ব দিয়া।
যাব লাগিব, বাকী ভাত চাত খালা?
নাই পোৱা।
কেতিয়া হ'বা?
খাম অলপ পিছত।
অ'। কে এককেণ, ঠিক আছে হ'ব দিয়া।
উম।
বাই, বাই।
নাই নাই